হেল্ল'।
হেল্ল' হেল্ল' কি কৰিছে? শুনিছেনে?
শুনি আছো অঁ' এ গৰু বান্ধিবলে ঘুলনিত গৰু বান্ধিবলে ঘুলনিত দানা দিছোঁ।
অঁ' অঁ' দানা, অঁ' দানা সিজাই নে কি?
দানা নাই সিজোৱা, ভুচি আছিলে ভুচিকে দিছোঁ।
অঁ অঁ'।
কি কৰিছ?
মই এয়া, এ মেগী অকমান বনাই আছোঁ ইহঁতি খাবলে, সেই ছোৱালীয়ে‌ সেই ৰাতিপুৱাই ভাত খোৱা তাৰপৰা দিনটোতো একো নাখালে নহয়।
অঁ'।
তাৰ পৰা এতিয়া সেই সেইটো কাৰণে মেগী আনিছিলে মেগীকে অকমান বনাই দিছোঁ বোলো তাকে খাওঁক।
অঁ' এই ল'ৰাটো আছে নে গ'লগে?
আছে আছে, সি কাইলৈ মানে যাবগৈ চাগে, আজি বন্ধ দিলে নহয়।
অঁ'। সি কি শ্ৰেণী পালেগৈ, অঁ' কি শ্ৰেণী পালেগৈ?
চেভেন, চেভেনত।
অঁ' চেভেনত, তাকে। ছোৱালী আছে নে ক'বালে গ'ল, হে?
গাখী পানী আছেনে নাই?
এ গাখী নাই অঁ'।
নাই।
গাখীৰ নাই, চেউৰি এজনী আছে আৰু দমৰা এহালহে আছে।
অঁ।
গাখীৰ নাই যদিও জপা তপা আহি থাকে বাাৰু।
অঁ' অঁ' আমাৰো সেই আচিলেগে অকমান অকমান, দুবছৰমান হ'ল পিয়ন চৰায়ে নাই মানে মায়ে দে খি ভয়হে খাইছে কৈছে ইমান ডাঙৰ পোৱালিটোৱে গাখীৰ খায়নে।
অঁ' কোনে খীৰাই?
এ আমাৰ এৱেই খিৰাই মই নিখিৰাও বাৰু।
অঁ।
মই মানে খীৰাবলৈ গ'লে পোৱালিটো টানি পেলাই আঁতৰাবই নোৱাৰোঁ। মোক হে তানে ওলোটাই। মোক হে তানে ওলোটাই। তাপা হেৰি- অঁ' সেইটো কাৰণে মই নিখিৰাও। তাপা এতিয়া- ত'ত মানে বাদহে দিলোগে, মই বোলো বাদ দিয়ক আৰু বোলো এইজনী গাখীৰ খীৰাব নালাগে আৰু।
অঁ' সেই পোৱালিটো ডাঙৰ হ'ল আও।
অ, কষ্ট পাই নহয় খুন্দিয়াই দিলে, গাভিনীও।
কষ্ট পায়, অঁ' গাভিনীও। তাকে, তহঁতৰ গৰু কিমান আছে?
আমাৰ গৰু এতিয়া। এতিয়া ঘৰত সাতটা আছে, তাপা এজনী আধি দি থোৱা আছে, দমৰা এহাল, বলত গৰু‌ এহাল।
তাপা‌‌ আকৌ দমৰা হেই গাখীৰ খি উ‌ম পি থাকে বুলি যে‌‌ কৈছো, সৌটো এটা, তাপা গায়জনী। তাপাই হেই, চেউৰী এজনী, অহ' চেউৰী ‌এজনী‌‌ আধি দি থোৱা আছে।
অহ', তাকেহে তহঁতৰ এতিয়া এৰাল দি থয় নে এৰি দিলে, হা? হেল্লো', অ', এৰাল দি থয় নে এৰি দিয়ে।
আমাৰ এতিয়া এৰাল। এৰাল দিয়াও নহয়, এৰি দিয়াও নহয় মানে হেৰি পানী হ'ল যে।
অ', অ'।
পানী হৈ সিপাৰলে অহ', সিপাৰ নহয়, পানী সিপাৰলে ঘাঁহ আছে তাপা ৰাত। ৰাতিপুৱা যেনিবা সেই সিপাৰলৈ লৈ যায় লৈ গৈ তাত দিয়ে, দি পেলাই সেই। এটামান বজাত লৈ আনে আও আনি পেলাই ঘৰ বাৰীতো দি দিয়ে গৰালতো খেৰ দিয়ে।
অ 'হয়।
আও কেইদিনমানৰ পিছৰ পা নোৱাৰিব আও গ গৰালতে বান্ধিব লাগিব খেৰ দিব লাগিব।
অ'হ। আমাৰ হেৰি এৰাল দিছে বাও এতিয়া, হ'লো। এবো হাল বোৱাইছে মানুহে এফালৰ পৰা ৰুবলে ললেই আও ৰুব নহয়।
অ', এই গৰু গায় পু পুহি পোহা কষ্টটোৱে বাৰিষা দিনকেইটাহে।
বাৰিষ অহ, ধুন চুটোকে তাৰ পা এতিয়া সেই। অ'হ, তাপা এতিয়া আকৌ কেইদিনমানৰ পিছত বান্ধিব লাগিব আও।
অ'হ। তাত আকৌ ভা আছিলে পানী ৰাস্তা থকা হ'লে ডাইৰেক্ট তালে লৈ যাব পৰা হ'ল হেঁতেন।
এ এৰি দিব নোৱাৰি, পাহাৰবোৰ আজিকালি দফালা খেতি কৰি আছে নহয়, এইবোৰ মানুহ বিলাকে।
সেইটোও হয়, পাহাৰ চাহাৰ কাটি সেয়াহে গোটেই বাগান ঘৰ বনাবলৈ ল'লে আও। সটো কাৰণে হা হাতী চাতি আহি পেলাই তল পাইহি।
অহ', সেইটো কথা, আকৌ মেথুনো এয়া হেৰি কৰিয়ে থাকে মেথুনো।
অ', পাহাৰৰ কাষৰ সেই পাহাৰৰ কাষৰ খেতি নাপায় সেইটো যহতে।
নাপায় চৰাই আও মেথুন এইবিলাকৰ পাই নেপায়।
তাকেহে।
ব দিগদা।
আকৌ ইমান দূৰনো গৈ পেলাই ৰখিবগে কেনেকে।
এ ৰখিব নোৱাৱি। আৰু ৰখিবলে জেগাও নাই নহয়, চব চাৰিওফালে সেইবোৰ ফেঞ্চিং মাৰিলে নহয়।
অ'।
আজিকালি পাহাৰ জেগা নাই, গোটেই ফেঞ্চিং মাৰি সেই কৰি দিলে, গোটেইবো আকৌ কিবা কিবি এইবোৰ ৰুইছে নহয়। ৰবৰ। ৰবৰ বাগান কৰিছে, আও কিবা কিবি এইবোৰ পুলি আনি। ছে এইবোৰ নাজানো নামবো এতিয়া দবা দম। দবা দম মানুহ লগাই পেলাই ৰোৱাই আছে।
সেইটোহে দিগদাৰ হ'ল পাহাৰ বোৰ কাটি কাটি যদি সেইবোৰে কৰে।
অ'।
আৰু তাত থকা জীৱ-জন্তু বোৰে খাবনো কি ভৈয়ামলে নাহি।
উম, পাহাৰত একো নাইয়ে আও খাবলৈও নাই বাঁহ চাঁ এইবোৰ কাটি তহি লং কৰিলে আও।
তাকেহে আগতে পাহাৰ দেখিলে সেউজীয়া দেখি, এতিয়া দেখিলে লাইটহে দেখি।
এতিয়া বাঁহ এডালো পাহা পাহাৰৰ পা আনিব নোৱাৰ নাই জেগা।
এনে কিমান সুবিধা ন' খৰিয়ে খেৰে পাহাৰটোৰ ওচৰত থাকিলে মানুহ এতিয়া মানুহে সেইবোৰ কথা নুবুজে নহয়।
খৰি এডালো নাপাৱ এতিয়া এনেকুৱা হ'ল। গোটেইখন তহিলং কৰি পেলালে আকৌ এতিয়া হাতী-চাতি ওলাবই। পাহাৰত থাকিবলে জেগাই নাই। ওলাবই ওলাবই মেথোন কি হাতী কি ৰক্ষা নাই। খাবলে নাপালে সিহঁতে দিগদাৰ কৰিবই।
কৰিবই তোন
উম পাহাৰত একো নাইকিয়াই হ'ল খাব নো কি।
বাৰু আগতে হেই এটা দুটাই আহে আজিকালিতো জাক বান্ধি বান্ধি আহে।
অ আজিকালি সেই তেনেকে ওলাইছে আমাৰ ইয়াত বাৰু তেনেকে এই দুবছৰৰ আগত আহিছিলে। এতিয়া বাৰু নাই তেনেকে হোৱা নাই বাউ তিনিটা তিনিটা হে আউ তিনিজন এইবাৰ আকৌ এজনেই ঘূৰি আছিলে বহুত দিনলৈকে এজনে ঘূৰি আছিলে। তাপা এতিয়া বাৰু নাই বৰ্তমান। কোনফালে খাইছে গে উম ইফালৰ পা সিফালে কৰি থাকে আৰু ৰাণিং ৰাণিং কৰি থাকে আৰু ইফালৰ পা সিফাল।
তাকে মানুহ ভয় ঘৰ দুৱাৰ ভঙা ধান চাউল খোৱা।
অহ তাকে সৰুকে ক উম ল'ৰা অ থাপ দিয়া
অ অ অ
উম তাকে কৈচোং
অ চাহ তাহ খালে।
চাহ তাহ খালো খাই পেলাই হেৰি এই বৰ্তাক আকৌ সেই পাৰ এযোৰ কথা কৈছিলো এখন কালি ইহঁত গ'ল ধৰিব নোৱাৰিলে আজি আকৌ ধৰিলোঁ বুলি হেৰি ফোন কৰিছে এতিয়া হেৰি পঠিয়াই দিছো আনিবলে
অঁ
দুৰ্বল কব নোৱাৰো মই আ হেৰি এ এশ টকা দি পঠাইছো এটা হেনো সিহঁতে খাব এটাহে দিব।
অ
মই বোলো আউ লাগিলে হেৰি কব দিব আউ লাগিলে সুধিব বোলো। ইমান লাগে
উম কলডিল আছে যদি কলডিলহতে বনাই দিয়ক।
এ তাকে কলডিল পোৱা নাই অ। কলডিল পোৱা নাই দেখোন তেনেকে।
অ' আমাৰ চেনী কলৰ কলডিল যে নাখায়।
আমাৰ খাওঁ দেখোন।
আমাৰ মই আজিকালি খাবলৈ ল'লোঁ নহয় আগতে নাখাওঁ, তাৰপৰা এদিনা আৰু কি কৰিলোঁ মানে চেনি কলৰ কলডিল এটা আনিলে, তাৰপা কুকাৰটোত এনেকে, ডোখৰ ডোখৰ কৰিলো, কৰি পেলাই নিমখ দি পেলাই হুইচেল মাৰি দিলোঁ। তাৰ পৰা যেতিয়া পানীটো ওলাই গ'ল তাৰপা ঠাণ্ডা হ'ল পিছত ধুনীয়াকে মিহি মিহিকে কুটি আদা, নহৰু, জলকীয়া-চলকীয়া চব দি পিটিকা কৰিলো ইমান ধুনীয়া লাগিছে এতিয়া আমাৰ এতিয়া মানে ক'তো চেনীকলৰ কলডিল থাকিবই নোৱাৰে, লৈয়ে আহে আৰু।
ই চেনী কলৰ ডিল খালে একো নহয়, নহয়। এ খায় দেখোন এনেই খাই ভাল দে একো নহয়, নহয়।
নাজানো মই
খালে হেৰি তিতা বুলি কয় অকমান, তাকো পিটিকা কৰি খাব পাৰি পুৰি পেলায়।
নাজানো মইহে আঠিয়া কলটোহে, খাই বুলি জানো মানে।
হেই আঠিয়া কলৰ চেনীকলৰ দুইটাই তেনেকুৱাই, আঠিয়া কল যেনেকুৱা চেনী কল বেছি ধুনীয়াহে খাবলে।
অহ' খাবলৈ বৰ ধুনীয়া লাগে দিয়া, প্ৰিয় মানে তেনেকে ব নালে একেবাৰে আৰু, মোৰতো মো-মোক অকণ সহকে দিবা বুলিহে কয়।
অ' হহ এই হেৰি এ চেনী কলৰটো ভাল, এই পুৱা কলটোহে অকণমান তিটিকি তিটিকি লাগে।
অহ'।
খাবলৈ হ'লেই পুৰি দেখোন পিটিকা কৰি খায়ে থাকে, তহতৰ বৌ দেতা বাবাহঁতেও খাইয়ে থাকে দেখোন।
অ', এ পাব লেকে নাই নহয় আজিকালি এতিয়া সেইবোৰ বস্তু।
তাকে হে এতিয়া এই কলডিল এটা বিচাৰি পোৱাই নাই, ঊ হেৰিয়াৰ ঘৰত থাকে আমাৰ বিচাৰি গ'ল নাই, সিহঁতেও খাব লাগে নাই। নাপালেই বিচাৰি।
বেপাৰীয়ে হ'লেও কলৰ মানে আখি ওলাবলে নাপায়, ডিলটো ওলাইহে লৈ গুচি যায়।
লৈ গুচি যায় অ', অ', তেনেকুৱা হয়। তাৰ পৰা গাখীৰও, এতিয়া আকৌ বৰ্তাক খাবলৈ দিবলৈ পটককে ভয় লাগে নহয়, দুদিনমান বোলো দেৰি কেহে দিম, গাখীৰটো খাবলৈ।
অ', দুদিনমান দেৰিকে দিব গাখীৰটো এতিয়া দি নিদিব।
অ' গাখীৰ দিবলে ভয় কৰিছো। এনেই সেই পাৰ-চাৰ তেনেকে আনি খুৱাই দিওঁ বোলো।
উম, পাৰ মুৰ্গী।
অ', এইবোৰ দুৰ্বল হয় যে এইবোৰ সেই বেজীবোৰ লোৱাৰ কাৰণে, কিনিছিলেন বেজি।
অ' বহুত দুৰ্বল কৰে অ' মই এবাৰ বেজীটো লোৱা নাই টেবলেট খাই, ভালকে শিক্ষা পাই গৈছোঁ আৰু মানে।
অ'। অ' আকৌ বটল মেডিচিনৰ সেইবোৰ বটল ভিটামিনো দিছে বাৰু, আৰু কিবা-কিবি চাৰি টা বটল দিয়া নাই জানো, কিবা-কিবি। সৌসোপা খাই লৈ এতিয়া, তাকে চেলাইন দি গ'লে জানো নাই দিয়া বাৰু, এতিয়ালৈকে।
উৰাৰেছৰ হেৰি এটা যে পাই, গ্লুকন দি বুলি টেমা এটা।
উৱাৰেছৰ বাৰু খুৱাই আছোঁ, হেৰি আগত খোৱালো বাৰু হেৰি হৈ থাকোতে, উৱাৰেছে গুলি গুলি পানীৰ সৈতে খাবলৈ দিওঁ।
লোৱাাই লোৱা অনিছিলে কিনি। অ', তেনেকেই খুৱাই থাকিলো। অ', সেইকাৰণেহে বেছি দুৰ্বল নহ'লে। ন' হবা‌ আৰু দূৰ্বল হ'ল হেতেন।
হ'লহেতেন অ'।
অ', সৈতো খুওৱা কাৰণে অকমান ক'ম দুৰ্বল হ'ল বাৰু।
অ'।
সেইবোৰে, মাছ-চাছ ওলাইছে নে নাই তহঁতৰ তাত এতিয়া?
মাছ ওলা ওলাওতে ওলাইছে ধৰাই ধৰিছে চাগে কিন্তু আমাৰ ঘৰত গমগতি নাই। আমাৰ ধৰিবলৈ নাই।
অ', অ', ধৰিবলে মানুহ নাই যে।
নাই, কালি জাল এখন আনিম বুলি ভাবিলে তিনিশ টকা ক'লে হেনো।
অ'।
তাৰপৰা হেৰি সেটো জাল নানিলে মই বোলো ভালেই কৰিলে নানিলে।
অ'।
আনি পেলাই পাতিলেহেঁতেন মাছ হেৰি দুটা বা এটা লাগিলে হেতেন তাৰপৰা এয়া সাপ চাপ লাগিলে জালো পেলাব তাতে পইচাও যাব।
পইচাও যাব হয় কথাটো।
বোলো ভালেই কৰিলে।
এ ধৰা মানুহ নহ'লে এইবোৰ আনি লাভ নাই।
নাই আমাৰ ইমান লাগি থাকিব নোৱাৰে নহয়।
নোৱাৰে নহয় জাল পাতিলেও আকৌ পাতিবগে লাগিব ৰাতিপুৱাই উঠাবগে লাগিব।
অ', তাৰপৰা এতিয়া আমাৰ আগফালে ৰাতি মানে পানী যে অলপ বাঢ়িছে। ৰাতি আপুনি জোনাকী পৰুৱাতকে লাইটৰ পোহৰ বেছি।
অ'।
ইমানেই মাছ চোৱা মানুহ।
অ', হেই তহঁতৰ পুখুৰী তহঁতৰ নাই নহয়?
আমাৰ ফিচাৰী নাই তথাপিও আগফালে এটা আছে সেইটো সেই বনৰিয়া